হেল্ল'
অ
কেলে ফন কৰিছিলি?
এ হেৰি কেলে ইমান দেৰি লাগিছে বুলি।
অ, নাম্বাৰটো মানে হেই এ গাড়ী হেৰিত নুহোনিয়ে মানে নেদেখি মানে চকুৰে লাগি যায় তলৰটোৱে ওপৰতেৱে দুইটাই মিচ টোলে মাৰি আছিলো ৰবা এই আইটোতোৱেত তোৰটোৱে মিছ কৰি পেলাইহে মাৰ খাইছিলে তাৰ পিছতে আকৌ হেৰি কৰি পেলাই আকৌ কৰিছো?
অ
তাৰপিছতে কি কৰিছ এতিয়া?
এ পাত অকমান আছিলে যে সেইকণ চিঙি পেলাইছো।
অ আৰু হেৰি আছে নে মালিক চন।
মালিক ধাং কোতাবলে গৈছে দাং কোটাই আহি পেলাই আহিব।
অ অ
এ এতিয়া আহিছো হে।
অ অ এতিয়া গৈছ হে।
উম।
আমাৰ এই চেঙমৱা বজাৰ অকণ বোৰ ৰল হেঁতি হেৰি লৰালে পেণ্ট এটা কিনিলে হাফ পেণ্ট এটা। সেইদিনা এটা পেণ্ট দিছিলে মানে দিওঁতে সেই উ কি বুলি কয় পেন্টো হেনো জেপ নাইকিয়া মাইকী পেন্ট দিছা বুলি ক'লে ছোৱালীজনীকো দিছিলে মানে।
অ
এ নেবা বোলে মাইকি পেন্ট দিছ বোলে জেপ নথকা বোলে সেইটো।
উম
বেলেগ লাগে আও
খালি ফেন এখন ল'লে এই বহি বহি থাকোতে যে লৈ লয় যে
গম পাইছো সৰু ফেনখনো ভাল লাগে সেইখন এনেই কেতিয়াবা বেছিকে গৰম উঠিলে মানে হোৱাৰ ওচৰতো জুলি লৈ ল'ব পাৰি।
অ অ তাৰপিছতে অ তাৰপিছত ৰ'দতো আজি দিছে বা কালিতকে আজি গৰমটো আছে। ৰ'দ দিছে, অ সেই বজাৰৰ ওচৰত যে বেলেগ ৰ'দ দি আছিলে? অ
ৰ'দতো ইমানকে নাই পোৱা গৰমটোহে আছে।
অ বজাৰৰ ওচৰত মানে ৰ'দতটো দিছিলে কিন্তু এতিয়া ৰ'দটো নাই দিয়া গৰমটো আছে আও।
অ
অ এতিয়া কিমান হৈছে চিঙি।
নাই কেইটামান হৈছেহে
অ অ
আজি শেষ কৰি দিম নেকি, অকণ বেছিকণ নাই
অ
হেই উ নহ'লে অ এতিয়া এদশকে আমাৰ বঙালে মাতিবলৈ বেয়াক ছেয়াক ওম নাই পতককে এদায় হৈ থাকিব নহয় এবেলাতে তাৰপাছতে তেতিয়া এনেই চাৰিশ টকা লৈ যাব এবেলা এদায় হলেও চাৰিশ টকা লয় সেই হেৰিয়ে
অ অহ অ আও নহয় কিছুমানত থৈ গুচি আহে আকৌ সিহতি, লৰালৰিকে এনে উম নিজে ছিঙিলে যিমান ধুনীয়াকে ছিঙা হয় সিহঁতে ইমান হেৰিকে নকৰে।
উম সেইকাৰণেহে
অহ অহ এই হেৰি হাৱাজানৰ এখন থানা পাৰ হৈছো স্কুল খনৰ ওচৰত আছোহি।
অ
তাৰ পিছতে তিনিটা আমি পিছত তিনিটাৰ আগত দুটা আহি আছো আৰু। তাৰপাছত ছোৱালী থাকি আহিব দুদিনমান থাকিব। অঁ
অঁ থাকিম বুলি
তাৰপিছতে আমি আহিম আৰু-
সিহঁতৰ মাকে মোক গালি পাৰিছে পাত ছিঙিচ বঙালী নাপালি তই বিচাৰি বুলি-
অ চিঙি থাকিলে বেয়া আকৌ এইবোৰ হাতটো দাঙি দাঙি যে পৰি থাকে।
অঁ এইবাৰৰ পৰা নিছিঙু আৰু এতিয়া এইবিলাক। খেলি মেলি হৈ থাকিলে যে কথাটো।
উম
আগতীয়কে মাতিবলৈও নহলে।
তাকে হয় বাৰু এতিয়া উপাই নাইকিয়া হৈছে
তহঁতি দেৰিকছ আহিবি নেকি আবেলি।
হা অ সোনকালে আহিম। সোনকালে আহিম বেছি দেৰি নকৰুং, ভাতকে খাই আছো আকৌ ভাত নাখাওঁ গাইটোৱে কৈছিলে খৰত খাক এই কালি উম ভাল ভাতে বুলি এনেকে নাখাওঁ ভাত তেতিয়া- খাই পেলাই গুচি আহিছো সোনকালে।
দালি ভাত বনাম নে কি বুলি কৈছে ক
অ কৈছিলে তাই দালি ভাত বনাম দিম হেৰি কৰিম। দিয়া অকন বজাৰ আকৌ ক- উভতি আহি পেলাই বজাৰ কৰিবহি হেনো শাক পাচলি কিনিব আকৌ চিৰা তিৰা কিনিব। এতিয়া মানে ইমান গৰম হৈছে আকৌ কিনিপিনে দেৰিও হবগৈ যে। সেইটো
কিনি লোৱা ওলাই আহোতে দেৰি হ'ল আও
উম গৰমো বাঢ়িছে অই।
উম
অ গৰম আমাৰ অকমান ৰ'দ দিয়া নাছিলে এতিয়াহে অকমান ৰদটো ওলাইছে।
অঁ
ইয়ালে অহালেকে ৰদে নাই দিয়া এতিয়া ইয়ালে আহিলো যে ৰ'দ দিলে।
অঁ তহঁতৰ গছ গছ আছে নহয় ন ৰই ৰই লবি আৰু লাহে লাহে।
আছে অ মই এই গছৰ চাহতে ৰ ৰৈ আছোঁ এতিয়া।
অ চেণ্ডেল পিন্ধিছ নে নাই? অ
চাহতে ৰৈ আছোঁ।
অঁ বহিবলৈ কিবা এটা লৈ যাব লাগে আ আৰাম কৰি বহিবলৈ য'ত ততে মাটি চাটিয়ে নবহিবি।
অঁ
তোল এখনকে চাপৰ ল চাপৰ তোল এখনকে লৈ লবি।
অঁ মালিকে আহোতেনে লৈ আহিব।
হম
অ'। ত', কিবা লাগিলে মানে মোবাইলত অৰ্ডাৰ দি দিব পাৰো নহয় মই।
অঁ
কেতিয়াবা পাহৰিয়ে থাকো আগতে আগতেও ৰাতিপুৱা পাওঁ পাহৰীয়ে থাকোঁ
অ'। অ', এতিয়া আমাৰ এই মালিকে কেইটামান অৰ্ডাৰ দি দিছে।
অ', কি অৰ্ডাৰ দিছে?
ড্ৰা ফ্ৰুইত।
অ', অ', ড্ৰাই ফ্ৰুইট। অ', সেইবোৰ খালে মানে ভাল হয়।
অ', ভাত কিহেৰে খালি?
ভাত, দাঙবদি আলু ভাজি তাৰপিছতে দাইল কোমোৰা।
অ', অ'।
কঁঠাল গুটি, কঁঠাল গুটি খেলা কে ভাল জানো
হা?
কঁঠাল গুটি খাইছিলো।
অ', কঁঠাল গুটি খালি?
অ'।
অ', খালে ভাল, বেয়া কথা কৈছে নে
অ'।
ভালে চাগে, কঁঠাল গুটি বেয়া নহয়।
গম নাপাও নহয় ভালে চাগে ন, বেয়া নহয় চাগে আও। হেল্ল'। মাতটো নোশুনা হৈ গলো যে। হেল্ল'।